হেল্ল'?
হেল্ল' অ' কোৱা।
এ কিবা কৰি আছিলা নেকি?
এই লগৰ এজনীয়ে ফোন কৰিছিলে ৰবা তাইৰ লগত পাতি আছিলো তাই মানে হেৰি তোমাৰ কাণ ফুটাইছে। তাকে কেনেকুৱা ফুলি কি বনাব তাৰ কাণৰ বিষয়ে কৈ আছিলে কোৱা তুমি।
উম, উম তাকে কিবা সাধান নাই?
এ খায়ে আছো দিয়া।
উম, কি খাই আছা?
খালা মই মানে পায়স খাই আছো।
অ' এ মই নাই একো ঘৰ পৰা শুই আছিলো উঠিছো হে এ মানে দুপৰীয়া ভাত কাজ খাই পেলাই যে টোপনি এডাল হয় যে সেইটো শুই আছিলো উঠিছো হে।
উম, তোমাৰোকৰ ফালে হেৰি বৰষুণ কৈছে নেকি?
বৰষুণ একদম ধৰিয়ে আছে ধৰা কিন্তু খালি পৰা নাই আৰু।
কিন্তু গৰমতটো পুৰা দি আছে ন।
অ'। উম, উম, গৰমতো পুৰা দি আছে যদিও বৰুন্ধু হৈছে মে সেই ফেন চলাই পেলাইহে মানে শান্তিত বহি আছো।
তাকে মইতো দুখন ফেন চলাই লৈছো এতিয়া আকৌ তুমি ফোন কৰা দেখি আ এখন টেবুল ফেন যে
অ'
সেইখন এতিয়া বন্ধ কৰি দিছো মাত দি থাকে ধেৰ। উম, কোৱা।
বাকী কলেজ কলেজ।
কলেজটো এতিয়া জুলাই বন্ধ হয় অ, আগষ্টৰ পৰাহে খুলিব আৰু।
উম, আমাৰ চিক্স চেমৰ এডমিশন কেইাৰ পৰা হ'ব গম পোৱা নেকি।
নাই এতিয়াললে ডেটটো কোৱা নাই মোৰ মতে ছাৰ সতে গ্ৰুপত কিবা ক'ব নেকি সেই বো ফালে, উঠি আছো আৰু।
কি বা কয় যে সেইটো হেপিয়ে মানে মোৰ টেনচন হৈ আছে আগষ্টতে ক'ব হা মোৰ মতে। আগষ্টতে কাৰ ফ্চ চেমভিলাকৰো হেৰি হ'ব এ ক্লাছ। আৰম্ভ হ'ব আম আমাৰোহে তেতিয়া এডমিশ্যন ল হ'ব চাগে।
উম,
এইটো একদম নতুন নহয় আমাৰ কাৰণে চছেভেন আৰু এইট চেম কিবা পাওঁ।
তাকে নতুনকে কি হয়, এতিয়া তেতিয়াহে গম পামা গ'লে।
তাকে এ, আমাক। ক'চিং ক্লাছটো কি হ'ল।
এনে বাকী, কি কৈছা।
ক'চিং ক্লাছটো বুলি কি হয় আমি যে কৈ আছিলো নে্সাছ কেৰিয়াৰত শিকিম শিকিম বুলি।
অ, সেইটো হেৰি দিয়া আগষ্টৰ পৰা যাম কলেজ যেতিয়া খুলিব তেতিয় পৰা যাম।
অ, এইটো এনেওতো এতিয়া যাবও নোৱাৰো সদায় সদায়। আকৌ ঘৰৰ পৰা বেলেগ একো বিনা কাৰণত যদি যাওঁ। উম, সেইটো‌ হয়।
আৰু চাই আমি এতিয়া জুলাইটো বন্ধ হয় তাতে আমি যদি এতিয়া যাওঁ আকৌ এক্সট্ৰাকে পইচা ঘুৰিব লাগিব। আমি যদি আগষ্টৰ পৰা যাওঁ তেতিয়া এবাৰতে হৈ যাব ন।
উম, সেইটয়েছো এতিয়াকৌ বিনা কাৰণ বোলো এনে দুবাৰ যোৱাতকে এবাৰ এটা কলেজো যাম তাৰপছত আৰু ক্লাছটোও কৰিম হয়।
উম, তাকে অ, এতিয়া মাৰ ঘৰতে আছা নে হেৰি হাজবেণ্ডৰ ঘৰত আছা।
নাই নাই মা ঘৰতে আছো এ এতিয়া গৰমৰ কেইদিনা হয় ইয়াতে আৰু।
উম, এনে হাজবেণ্ড লগ ঘৰতে থাকে নাই এতিয়া বেলেগত আছে।
নাই ঘৰতে থাকে স ঘৰৰ পৰা কাম ঘৰৰ পৰা কাম বিলাকে কৰি থাকে আৰু।
উ, তোমাক মানে পঢ়াত তেখেতে একো বাধা নিদিয়ে ন।
নাই নাই বহুত একদম সেইটো বস্তুত পুৰা ফুল চাপৰ্টিভ হয়। য'ত থাকি বুলে পঢ়া পঢ়া আৰু মুঠতে পঢ়াটো কমপ্লিট কৰা। এই এতিয়া সৰু হৈ আছো তেওঁ সেইটো জানে ন।
উম, তাকে মানে কিছুমানক বহুত বাধা দিয়ে ন সেইকাৰণে সুধিছো বেয়া নাপাবা আকৌ।
এ নাই পোৱা বেয়া সেইটোনো বেয়া পোৱা কথা নাই আৰু।
উম,
এয়া হেৰি মই মানে কি কৰি আছিলো কম্পিউটাৰ ক্লাছ এটা কৰি আছিলো। তাৰ পিছত এই বা এজনীৰ লগত কৰি আছিলোত আ সেই বা এজনী মানে প্ৰেগনেন্ট এতিয়া। ত' তাই মানে ক্লাছ কৰিব নোৱাৰা হ'ল এতিয়া মূটোও ৰখি গ'ল তই মানে মোক লগৰ এজনক কৰিম বুলি কৈ আছে। তাই একো গুৰুত্বই নাই। এতিয়া এতিয়া মানে মই সোধাও নাই কও নাই চ্ইচো বোলো কমপ্লিট কৰি লোৱা হতি আমাৰ ওচৰতেহে আৰু চাৰিআলি খনতে।
উম, সেইটোও হয় নহ'বা বেলেগতে ক কৰাগৈ নহ'লে।
বেলেগত হেৰি যোৱাতকে চাৰিআলিত কৰাোৱাই ভাল। মানে সুবিধাও হয় ওচৰতে হয়।
উম,
সেইটো আৰু তাত মানে পইচা দিয়াও হয় আছে আধা খিনি এতিয়া চাৰি হোজাৰ দিলে মানে হৈ যাব আৰু। বহুত বেছি লৈছে পইচা।
মই তোম, তোমাৰ হেৰি মানে একবছৰ কৈছিলো ন মোৰ তোমাৰ হেৰি পাঁচ হাজাৰ লৈছিলে।
মোৰ ইয়াত চাৰে বাৰ, তেৰ হাজাৰ।
উম, ইমান বেছি কিয়?
অ, এই আৱচৰীয়া কৰ্চ মানে এইটো কৰ্চটো মানে একদম প্ৰথম আহি যে সে মানে আমিয়ে মানে ফাৰ, ফাৰ কৰিছো নিয়মতে সিহতে ইমান বেছি। ল'ব নালাগিছিল তাকো লৈছে আৰু।
মইটো তোমাৰ ফাৰ্ষ্টইয়াৰ, ছেকেণ্ডয়ৰ পঢ় থাকোতো ফাৰ্ষ্টইয়াৰতে ম কম্লিট হৈছে।
উম।
মই তোমাৰ মেট্ৰিক দি উঠিয়ে কম্পিউটাৰ ক্লাছ কৰিছিলো।
উম।
আ, তাৰমানে আমাৰ ছাৰজনে আমি কৰিছিলো কি ফাৰ্ষ কেইদিনমান।
উম।
প্ৰতি মাহে, মাহে পইচা দি গৈছিলো।
ন, সেইটো ভাল কিন্তু দ, একদম সেইটো প্ৰতি মানে মহে প্ৰস্ততি সেইটো মানে কিবা ভাল লাগে। মাহতা দি'ব লাগে ন। সেই কাৰণে আমিও নোযোৱা হৈ থাকিব পাৰো কিবা হৈ থাকিব পাৰো।
উম, মই পাহৰিছো দে চাৰিশ নে চাৰিশ, পঞ্চাশ আছিলে।
এডভানঞ্চ দিব লাগে যেনিবা প্ৰথ মাহতো সেইটো এডিচনৰ ফজ দই লাগিব হয়, ন।
এডমিচনৰ ফিজ টো হেৰি
কাৰণ চব ফালে সুবিধা হব লাগিব ন চাৰতেও বোলে লোকচান নহয়। আমাৰও, আমাৰ সুবিধা হয়।
উম, তোমাৰ লগোকৰ এডমিশন ফিজ কিমান লৈছিলে? অ, ইমান বেছি লৈছে বাপৰে। আমাৰ তোমাৰ পোন্ধৰশ মান লৈছিলে চাগে।
উম। এ, কিবা কৰ্চৰ নাম আছিলে এন ডি বি টি নে এন চি বি টি নেচনেল কিবা ভকেচনেল এনেকুৱা
আমাৰ জানো কিবা পাহৰিলো কিবা এ দি পি নে কি তেনেকে কিবা এটা আছিলে।
উম। অ'। বাকী এইকেইদিন ঘৰত বাৰ কি কৰে কয় অ, সেইটোতো হয় পাহৰিয়ে থাকিলো। উম, নিশিকিলে চব বস্তু পাহৰিয়ে থকা যায় এতিয়া মানুহে যেনিবা এয়া গাড়ী এখন অকমান দুদিনমান শিকিলে সেই অকনমান যোনখিনি শিকিছিলে সেইখিনি ন আমিতো ইমান পাৰফেক্ট হোৱা নাছিলো ন।
উম, তেতিয়া সৰুয়ে আছিলো দিয়াচোন মেট্ৰিক পাছ কৰি উঠিছো হে।
উম। এ, হোৱা যেনিবা শিকা বেছি দিন হোৱা নাই সাত, আঠ মাহ মান হৈ গ'ল এতিয়া নাই আছোৱা কাৰণ সেই সাত, আঠ মাহ মান আগতেও একো ভালকে শিকাই নাছিলো এমাহ মানহে গৈছিলো।
আমাৰ কিন্তু ছাৰে মানে একদম পুৰা শ গাই দেই মানে আমি যদি সোনকালে যাও কেতিয়াবা গৈ পেলাই ছাৰ মানে কি হয় আমাক ছাৰে থৈ পেলাই ছাৰ বেলেগত গুচি যায় ন।
উম।
আমি ফোন কৰি দিও বোলো ছাৰ আপুনি অহা নাই। ছাৰে ক'ব হেৰি তোমালোকে টাইপিং কৰি থাকা। আমি তেতিয়া কিবা ফৰ্ম, চম বনাও কিবা, কিবি কৰো ফটো, চটো কিবা ঠিক কৰো হেয়াকে কৰি থাকো আৰু। ছাৰজন কিন্তু মানে ভাল আছিলে তাতে গাঁৱৰে যে।
অ'।
আমাৰ সেই পইচাটো অলপ কমাই লৈছিলে।
উম, এনেকুৱা মানুহ থাকিলে ভাল। চিনাকি মানুহ হ'লে ভাল, অকমান মানুহ চাই কৰি দিয়ে, বস্তুটো কমায়ো লয়।
তহঁতৰ ছাৰজন কেনেকুৱা জানা আমি যদি মানে বহুত টাইম কেতিয়াবা কৰি থাকোঁ হা তাৰপাছত বেলেগ ষ্টুডেন্ট নাহালৈকে মানে চি মোৰ ধৰি ল চিট তোৰ ধৰি ল মোৰ পিছত ষ্টুডেণ্টত ধৰি ল অহা নাই মোক কৰিয়ে থাকিব দিয়ে সি নাহালে।
অ' এ, এনেকুৱা মানহ ভাল। এ, কিছুমান পোৱালি অশান্তি পায় কিন্তু আমিতো ইমান একেবাই গৰু গাধ পোৱালি নহয় নহয়, আমি ভালে পাওঁ এইবিলাক।
অ' একদম থপ ঠাপ থপ ঠাপকে মাৰি থাকিব লাগে।
উম।
তাতে আৰু চাৰজন কেনেকুৱা আছিলে হা, আমি যদি অলপ দেৰি হয় ৰখা ৰখা তোমালোক ৰখা এতিয়া নাযাবা সেই বুলি কৈ মানে ওচৰে হোটেল আছে যে
অ'।
একদম চাৰে ঠাণ্ডা আনি দিব, চিঙৰা আনি দিব ক'ব খোৱা। ছাৰে ও খাই আমাকো খুৱাই। কেতিয়াবা চাহ আনি দিয়ে। উম, ভালে লাগিছিলে তেতিয়া গৈ। এতিয়া ঘৰতে থাকোঁ আৰু।
উম। কিবা ল'ৰা ছোৱালীৰ টিউচন চিউচন লোৱা নে কেইদিন এতিয়া বন্ধ যিহেতু।
অ' লৈ আছোঁ বাৰু। তু-তুমিওতো লৈছিলা এতিয়া লৈ আছা নে শেষ হ'ল?
নাই নাই শেষ হ'ল। পোৱালীবিলাকক পঢ়ালে বহুত অশান্তি লগা হৈছে, মই ভাবোঁ কেতিয়াবা টিচাৰ হ'বলৈ বিচ আওঁ হে টিচাৰ কেনেকে হ'ম ইমান অশান্তিত।
হয় দিয়া, মই যে টিউচন লৈ পোৱালি এটাক হা তাক মই আজি তোমাৰ দহদিন হৈছে পুৰণ নেওতাখন, মই এনেকুৱা মানে অশান্তি লাগিছে পোৱালিটো সি তিনি চাৰিভাগ
এই পোৱালিবি-বিলাকক পঢ়াবলৈ মানে অকমান অসুবিধা গম পাইছ নে সিহঁতে মানে এয়া বস্তুটো নুবুজো নকও বুলি ভালকে কথা এটাও নকয় আৰু সিহঁতক মানে মাৰিব পিটিবও নোৱাৰি ন' আজিকালি যেনিবা নামাৰা হৈছে, উম।
আৰু পোৱালিবিলাক ইমান দুষ্ট মই ধৰিল তাক ক'লো হা মই কাইলৈ তোমাক তিনি ভাগটো আৰু চাৰি ভাগটো ধৰাম একদম সি মাকক ফোন লগাই দিব মাকে ক'ব হেৰি আ, মাইনা কাইলে অংক ধৰাব নালাগে দিয়া, কাইলে তাক হিন্দীকে পঢ়াই দিবা।
য়ে, ই ঘৰত ঘৰত মাকক কৈ থৈ আহে, পতাই থৈ আহে আগতেই।
অ' সেইটোৱেই মানে ইমান দুষ্ট বুলি কৈছোঁ নহয় তোমাৰ মোৰ মানে একে খং উঠি যায় গৈ মই ভাবি আছোঁ।
পোৱালিবিলাকক নপঢ়াও, সেইটো কাৰণতে মই ডি এল এড নকৰোঁ যে, বি এড সেইটো কাৰণতে কৰিম ডাঙৰ ডাঙৰ পোৱালিবিলাকক পঢ়াই যাবলৈ ভাল।
সেইটোতো, বাপৰে একে খং উঠি যায় গম পাইছা, মই ভাবিছো বোলো মাকলৈ ফোন কৰি কম, ই আজি দহদিনমান হৈছে একদম মানে সি নেওতা ধৰি বুলিয়ে সি ভয় কৰি থাকে আৰু ইমান দুষ্ট বুজিছা নে তাক মই তিনটাৰপৰা চাৰিটালৈ মই তাক টিউচন লওঁ সি কৈছে হেৰি মেম আমাৰ কালি কৰ'বাত যাব লগা আছে গতিকে আপুনি সোনকালে কৰি দিয়ক। কৰিলেতো তোমাৰ হেৰি বাৰটাৰপা এটালৈ এক ঘন্টা হয়।
উম।
সি তোমাৰ বাৰটা উম, ত্ৰিশ নে বাৰটা পঁয়ত্ৰিশত আহিছে হা চাৰে বাৰটাত নহয় বাৰটা পয়ত্ৰিছত আহিছে আৰু সি এটাত গ'লেই। দেখিছা কিমান দুষ্ট।
বৰ দুচ
একদম মানে একদম মানে জ্বালা দিছে আৰু।
উম। আৰু ওচৰৰ পাৰীবিলাকক মাৰিব কৰিবও নোৱাৰি ন' সেই মাকহঁতক হেৰি মানে যিমানে যি নহওক ন' সদায় দেখি থকা মানুহবিলাক কে আকৌ বেয়া পাব সেইবিলাক চিন্তা কৰি পেলাই আমি একো নকৰোঁ। আৰু অকমান ভয় খুৱাব লাগে মানে, চিকনিডাল লৈয়ে থাকিব লাগে আগত।
সেইটোয়েতো। আমাৰ মাহত কেনেকুৱা আছিলে আগতে অ' ই পাৰা নাই ইয়াক দুচ চাত মান দিয়া, আজিকালি মাকহঁত কেনেকুৱা সি যি বিচাৰে সেইটোহে কৰিবা পিটন দিব নিদিয়ে। সেইটো এটা মানে হাত উঠাব নোৱাৰো।
উম আমাৰ মাহঁতেতো এতিয়াও ক'বহে এই ইমান ডাঙৰ হ'লো এতিয়াও ক'ব এ এচাৰি পাৰা নাই নেকি এতিয়া ইহ'তে আমি ধৰিল টিউচন চিউচন নলোৱাই হ'লো। কিন্তু যদি লওঁ ঘপকে কিবা কচিং চচিঙত যদি চিনাকি হয় মানুহ কৈ থৈ আহিব তেনেকে।
মই বুজছা নে আমাৰ ওচৰত আমাৰ ওচৰত মে ছোৱালী এজনীক টিউচন লৈছিলো হা', ছোৱালজনী মানে একদম বৌজনীৰ ধৰি লওঁক জীয়েক হ'ত একদম মানে সেই বহুত ধুনী হা'
অ'।
তাৰপিছত মই যে মই কিবা এটা কওঁ ছোৱালীজনী কিজানি টানকে কৈছিলো হা তাৰপিছত বৌজনীয়ে মোক ফোন কৰিছে ৰাতি। কৈছে হেৰি মোক ধুনু বুলি মাতে, কৈছে ধুনু আমাৰ এইক একদম তুমি টান টান সুৰত নকবা হা'। মই মানে বেয়া কিয় কোৱা নাই, মই টানকৈ কৈছা তুমি এতিয়ালৈ লিখি হোৱা নাই, মানে কিবা এটা কৈছিলো হা', তুমি তাইক টান সুৰত নকবা দেই তাই মনত দুখ পাইছে নহয় সৰু ছোৱালী বুজি নাপায়। এতিয়া কান্দি আছে, বাপৰে' মই যদি ছোৱালীজনী টানকে এটা ক'বও নোৱাৰো এই ফালে যদি ক'বও নোৱাৰো টিউচন লোৱা কি
অ' কি লাভনো টিউশ্যন টো লৈ পেলাই।
একদম তাৰ পিছত এদিন দেউতাকে পিছদিনাখন দেউতাকে থ'ব আহিছে কৈছে তুমি টিউশ্যন কৰা মই ওচতে ৰখি আছো, ৰাম মোৰতো একদম খং উঠি গৈছেগৈ
এই আমাৰ ইয়াত হেৰি আহিছে। ৰ'বা এই নাটকৰ কৰ্মশালা আহিছে তাতে যাম বুলি ভাবিছো, ঘৰতে এনেই বহি থাকাতকে।
হয় দিয়া।
আৰু তাত গ'লে মানে অকণমান মেইনটেইন হ হৈ থাকে গ'ম পাইছ নাই ভাত চাত খাব মন নাযায় যে সেয়া। যাওঁ যাওঁ লাগি থাকে সেইকেদিনত অকমান ক্ষিনাই যাওঁ গ মানুহজনী।
অ' তাৰ পিছত বুছ নে মই টিউশ্যন কেইদিন মান ললো, তাৰ পিছত এতিয়া মোক খং উঠি গৈছে গ। সদায় দেউতাক আহি ৰখি থকে, মানে এনেকে ধৰি ল তোমাৰ দেউতাক ৰখি থাকে মই এতিয়া কেনেকে পঢ়াওঁ ন। অকনমান বেয়া লাগে, তাৰপিছ কেইদিনৰ পিছত ক'লো বোলো মোৰ কলেজ আপোনাৰ তিনটাত ছুটি তাকেহে তেনেকুৱা আৰু তিনটাত ছুটি দিয়ে মই নোৱাৰিম আৰু বুলি কৈ বাদ দিলো। এই মানে হেৰি বহুত মৰম কৰে যে জীয়েকহঁতক কোনো মানে টানকে কাৱাটো নিবিচাৰে আৰু।
উম তেনেকে টিউশ্যন নিদিলেই হ'ল নিজে পঢ়ালেই হ'ল।
সেইটয়ে মই ভাবো মই ভাবো, এতিয়া তুমি চোৱাচোন তুমি ধৰি লোৱা তুমি ছোৱালীজনী পঢ়াইছা হয় নে? বেলেগ মানুহে আগতো
দিয়া হ'ব নহ'লে দিয়াই অকৌ পিছতকে ফোন কৰি আছো ৰ'বা, এই মা মাতি আছে মই গৈ আহোগৈ।
হ'ব দিয়া অ' যোৱা যোৱা অ'। উম।